হেল্ল,
কি কৰিছা?
আছোঁ এনে। তুমি?
এ', মইয়ো এনেই মামাহঁতৰ ঘৰত আহিলোঁ।
ভাত খালা?
আলু, সালু তুমি?
এ', নাই খোৱা। মই আকৌ এবাৰ চাহ হে খালোঁ।
অ', হেইটো কাৰণে সিনো মেই সিনোৱাৰ মেইন ৰিজনটো মানে হেইটো?
ডাইটিঙত আছোঁ।
হে, হে, জুলাইলেকে নে?
জুলাই লেকে অ, শ্লিম ফিগাৰ দু চ' হ'বকে লাগিবতো।
অ', ঠিকে কোন আছে? ঘৰতে
এ', আইতা আছে। চিৰিয়েল চাই আছে।
উম',
ৰিত টোৱে খেলি আছে বাহিৰত।
আইতা চিৰিয়াছে, আইতাই ফোন ল'লে নেকি?
এ', মায়ে আগৰ ফোনটো আইতাক দি দিলে নহয়। মায়ে বেলেগ এটা ল'লে।
আ', অ,
উম',
অ', আইতাও আজিকালি হেৰি এনড্ৰইডহে চলাই মানে, আইফোন নচলায়।
উহু', ওহোঁ এনড্ৰইডৰ মানুহ হৈ গ'ল, আমাৰ নিচিনাই হ'ল আও।
অ', আমাৰ আইতাই আইফোন চলায়।
উম', বেলেগ আও।
হু, হু, উম,
এ', শুনাচোন। গীতৰ যে চিলেবাছটো। হেৰি কৰিলে নেকি এটা ইউনিট বঢ়াই দিলে নেকি বাৰু ছেকেন পেপাৰখনৰ?
নাই বঢ়োৱা?
উম', প্ৰথম ইউনিটটো কি ইয়াত থাকেনো, হিন্দী ভাচাৰ নেকি প্ৰথম ইউনিট টো?
হি হিন্দী চাহিত্য কা ইতিহাস হৈছে। আমাৰ
সে শুনিছিলো। এটা ইউনিট বহাই দিছে বুলি। শেষে আৰু
আও', আও, আমি পাৰিলে পাচ কৰালেকে গৈ গৈ বোলে। পোন্ধৰটামান হ'লগে ইউনিট।
নাই। কেইটা মানে কেইটা বুলি শুনিছা দছটা বুলি শুনিছা নে ইঘাৰটা বুলি শুনিছা?
এঘাৰটা বুলি শুনিছোঁ মানে আগৰ দছটা আছিল। বুলিয়ে শুনিছোঁ দেই এতিয়া এটা বহালে বুলি শুনিছিলো। চাবাচোন তুমি ভালকে এবাৰ তুমি
অ', মই চাব লাগিব এবাৰ। এই বহালেও নাচাও যে, এইবাৰলে হৈ গ'ল আৰু
কেলেনি বঢ়াব লাগে ন? আগৰ মতেই থাকিব লাগে।
অ', কিয় বহাব লাগে? আকৌ চাবগে লাগিব আৰু হা? অ', অ, ভাই নিগেটিভ মাৰ্কিং নহয়।
মাৰ্কিং নাই।
উম।
আমি মানে চবে সেইকাৰণে
উম', তিনি বছৰলৈকে নিগেটিভ মাৰ্কিং নাথাকিলে হ'ল, বহুত ভাল পাম বে।
আমি
হা? হেল্ল?
আমি চাকৰি কৰিবলৈ নালাগে আৰু।
অ', নহ'লেতো বহুত প্ৰব্লেম হৈ যাব, নিগেটিভ মাৰ্কিঙো আহি গ'লে।
এই নিগেটিভ মাৰ্কিং আহিলে শেষ আৰু।
উম'। তেতিয়া একজাম বোৰত বেলেগ বেলেগ বেলেগ হেৰি এক বেলেগ বেলেগ একজাম হেৰি কৰি অ', বেলেগ বেলেগ একজাম বোৰত নিগেটিভ মাৰ্কিং হৈ একদম নম্বৰে পোৱা নাই।
এতিয়া বি এডৰ এণ্ট্ৰেন্ঞ্চত নিগেটিভ আছে কাৰণে মানুহে পাছ কৰিব নোৱাৰে।
অ', আমাৰ যে লগৰ এজনী বি এড ডিব গুৱাহাটী ইউনিভাৰ্চিটিৰ হেৰি বি এড কৰি আছে জানা।
কোননো?
টো কি আছিলে পাহৰি থাকিলো, নেপালী ছোৱালী আছিলে।
কি জানা গুৱাহাটী ইউনিভাৰ্চিটিত ডাইৰেকট বি এডত চিট নাপায় ন, মেনে তোমাৰ কলেজত পঢ়িব লাগে। যায়, থকা খোৱা মানে খৰচটো বেছি হৈ যায়।
উম।
থকা খোৱা খৰচটো মানে বাঢ়ি যায়।
এ বাহিৰত থাকিব লাগে যে, এ তেজপুৰ ইউনিভাৰ্চিটি বি এড টো বহুত কাট অফ যায়, বহুত ইজি ইজি কুৱেশচনো আহে যে, বহুত কাট অফ যায় ৰে।
এ হেৰি এইটো কি কয়? অ', মানে বি এডটো মানে কি, বাহিৰত থাকি পঢ়া মানে বহুত পইচা খৰচ হোৱা।
উম।
এই ডিব্ৰুগড় ইউনিভাৰ্চিটি ভাল। নাই, এটা আনডাৰত কলেজ বোৰহে আছে, ডাইৰেক্ট মানে নাই এম এড আছে।
উম।
এই ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, ডাইৰেক্ট বি এড, তাত বোলে চিট পাল বহুত ভাল কম খৰচতে আৰু চব কে হোষ্টেল দিয়ে।
কিন্তু সিহঁতৰ আকৌ টুৱেণ্টি পাৰ্চেন্ট অ', এইটি এইট্টি পাৰ্চেন্ট সিহঁতৰ পৰাই লয়।
অ', সিহঁতৰ আণ্ডাৰত হেৰি কৰে।
অ', সিহঁতৰ মানে সিহঁতৰ আণ্ডাৰট কলেজৰ পৰা লয়। আৰু আমাৰ, আমিতো বেলেগ এটাই।
আমাৰ কাৰণে মানে বহুত হাই কাটঅফ যাব তাত।
উম', আমাৰ টুৱেণ্টি পাৰ্চেন্টহে লয় যে সিহঁতৰ।
উম।
কি আমি সেইটো কাৰণে নাই কৰা নাছিলো, যে এইবাৰ যে বি এড তুমি আছ
উম', মিনাক্ষী মীনাক্ষী, তুমি কৰা কাৰণে যে তাইয়ো যে কৰিছিলো মনত আছে।
উম'। সিহঁতি এইবাৰ কোনেও নেট দিয়া নাই নেকি অকল মইহে দিম নেকি অ অংকিতা
তুমিয়ে মইয়ে ফিতা ডাল কাটা আৰু
উম
কি কি আহিলে কবা আৰু ভালকে কমন চমন দিবা আৰু
উম
তুমি আগৰ বছৰ কুৱেচন পেপাৰ ফলৌ কৰিছা নে নাই
কৰিছো পি ভি এছ পৰিব পাৰে হেৰি কৰিছো এতিয়া সেইখিনি চাব ইমান নাই আৰু হিন্দী চাহিত্যকাৰ ইতিহাস খিনিতো নিমে পঢ়িয়াই উঠিছো ন বেছি দিন হোৱা নাই সেইখিনি চাইছো পি ভিএছৰ কুৱেশ্যনে চাইছোঁ পাঁচ বছৰ
তোমাৰ তাত কিমান চনৰ পৰা আছে
কি
কিমান চনৰ পৰা আছে দুহেজাৰ চনত অ কি দুহেজাৰ বিশ চনৰ পৰা আছে নেকি
কুৱেশ্যন পেপাৰ মোৰ তাত তেনেকে নাই কিন্তু এইটটিনৰ পৰা চাইছো মই
ক'ত পালা সেইখিনি আছে নেকি তুমি মোক লিংক কেইটা শ্বেয়াৰ কৰি দিবাচোন মইয়ো চাব লাগিব নহয় ডিচম্বৰত দিলে
অ
ডাইৰেক্ট মানে তেনেকে নাপায়
উম মোৰ হেৰি বাচৰ বিশাল বুলি এটা ইউটিউব চেনেল আছে বিশাল মানে এই ছাৰ বুলি সেইজনৰ পৰা চাব লাগিব সেইজনে যোনখিনি পঢ়াই গোটেইখিনি আহে বোলে বৃষ্টিয়ে বোলে চিবিডী তেখেতৰ পৰা পঢ়িয়েই গোটেইখিনি চিবিডী দিছে
উম
বহুত কমন আহিছে বোলে মই ভাবিছো
তোৰ হেৰিটোওতো তাইক কমন পৰিছে তাইৰ
উম চেন্ট্ৰেলৰ হয় ন
মানে তাই এতিয়া আহে যে
উম সেইটো চাব লাগিব নিদিয়ে নিদিয়ে এ তোমালোকৰ বহুত বেছি হেৰি ন মতলপ পইচাটো যে বহুত বেছি
অ পইচাটো হ'লে বেছি সেইকাৰণে নপঢ়াকে দিলে এনেই গাত লাগি যায়
উম
ই ডাব্লউ এছ আও অ বি চি একেই
তুমি জেনেৰেল ন তুমি ই ড্ৰাবলিও এছ উলিয়াই লব পাৰিবা
ছশ টকা ই ডাব্লিউ এছ আৰু অ' বি চি
উম
আও মোক ই কি কৈছে জানানে নাই
কি
সুধিলে মানে যেনে অলপ কিজান মই বোলো বাৰশ টকা মোক কৈছে অ ঘৰত কব নালাগে দিয়ক মই দি আছো পইচটো
উম
তাৰপিছত মই বোলো নিজে দি থাকা তুমি পৰীক্ষা
প্ৰথম প্ৰথম এইয়া তাৰপিছতহে আচল ৰংখিনি দেখাব
উম। তাৰ পাছতহে আচল ৰং খিনি দেখাব।
অ' পিছত তেতিয়াহে ক'ব মোৰ পইচা লৈ পৰীক্ষা দিব গৈছ।
উম, উম মোৰ যে বিশ্বাসে নহ'ল ল'ৰাটো ওপৰত উ', মোৰ মোৰতো এই পুৰা শেষ হৈ গৈছিলে। তাৰপিছত কালি আকৌ ফোন কৰিছিলে।
উম, তুমি তাৰ ফলয়িঙত নাই নেকি?
আছে। নাই।
মই সেইদিনা তাৰ একাওন্তো ছাইছো, চালো তুমি তোমাক নেদেখিলো।
অ' নাই মই এতিয়া কাৰ প্ৰাইভেট।
অ' মই সেই পৰহি চাইছিলো নিকি তেতিয়া পাব্লিক কৰাই আছিলে।
উম। অ' পৰহি আছিলে, কালি এই পঢ়ি ৰাতি নে কিমান, পৰিছে ৰাতি ন কেতিয়া? সেইকাৰণে মইও কৰি থৈ দিলো।
উম।
আজি দেখোন একো খা খবৰে নাই। কালি দেখোন গোটেই ৰাতি লগ খা খবৰেই নাই। অ'। কি যে হ'ব দিনবোৰ?
ক'ত আছা এতিয়া তুমি?
মামা ঘৰত আছো। মই সোম ৰাতিপুৱা টাইমতে আহিলো নেকি মামা ঘৰত। এনে ব'ৰ লাগিলে।
মোৰ চোপা- চুপি চাবলৈ যাবলৈ মন গৈ আছে পাই।
যোৱা যোৱা চুপা - চুপি চাই অহা গে। পইচা - চইচা নাই চোপা চুপি বাদ দিয়া হে অ' য পইচা কটা মোক দিল আমি মানে ইয়াৰানে পানম আমি মানে ইয়াত মানে ইহঁতি মানে পানী পুৰি বনাব বুলি কৈছে আৰু বিছ টকা বিছ টকাকৈ পানী পুৰি বনাব এতিয়া মোৰ বিশ টকাতটো এনেই হৈ যাব মইতো ইমান নাখাও এইফালে
শুনাচোন মোক ফোন এটা আহিছে, তই বাৰু অকণমান ৰখি দিওঁ হা
অ' হ'ব দিয়া।
অকনমান ৰখি দিওঁ ৰ'বা।
অ'। কাৰ ফোন আহিছে ইমানকে? হম, হুম।
এই
উম, হম।
তাৰ ফোন কৰি আছোঁ।
অ'। দিয়া অলপ পাছত ফোন কৰিম।
অ' হ'ব মই মেছেজ দিম দিয়া, অ' মই মেছেজ দি দিম দিয়া।
অ'।